হেল্ল'
হেল্ল'।
অ' কি কৰিছা? কি কৰিছা?
এই কি কৰিব আৰু ভাতকেইটা খাই লৈ পেলাই সেই বিচনাতে বহিছোহি আহি পেলাই
আহ
অকনমান কঁকালটো প পনাইছো
মই এই মাত্ৰ খালো খাই বাচন বৰ্তন ধুই আহি এয়া মই বোলো ফোন এটা কৰো ৰ এলে ধেৰ দিন কৰা নাই কেনে। কোৱা খা খবৰ তোমালোকৰ খেতি বাতি সেইফালে ৰাইজৰ।
এ খা খবৰ ভাল বুলিয়ে কব পাৰি। আমাৰ এতিয়া মাটি খিনি খেতি কৰিবলৈ দিয়া আছে। এইখিনি লাহে লাহে কৰি আছে আমাৰ আকৌ ইফালে বান্দৰ নহয়।
বহুত মানুহ নহ।
উম আপুনি মানে ঘৰতটো একো এটা লগাবই নোৱাৰো। আপুনি বেলেগ বাদ দিয়ক এই লাও পাতলৈকে খায়।
উ মা লাও পাতো খায় বাৰু।
অঁ,। লাওঁ কোমোৰা পাত খাই আৰু ঘৰৰ বস্তুটো অনিষ্ট আছেই। তা তাৰপিছত ইতিয়া ধান খেতি। ধান খেতি কৰিলে মানে এদিনতে জাক আহি পেলাই ধান একেবাৰে শেষ হৈ যায়গে।
খায়।
সেইটো কাৰণে মানুহে কৰিবলৈও টান।
ইমান কষ্ট কৰি বস্তু এটা লগোৱাৰ পাছত যদি খাবলৈ নাপায়।
অ।
হয়নো।
এ বৰ দিগদাৰ অ' বুজিছে।
উম।
মানে এতিয়া বহুত। অ' শুনি আছো অকনমান খালি লাগি ধৰে মাজে সময়ে।
অ অ অ।
অ' মানে বান্দৰে মানে গোটেই খিনি চুচি বাচি নিয়াৰ নিচিনাকে নিয়ে।
ইছ ৰাম বৰ বেয়া লাগে নহ। এতিয়া খেদিবলৈওতো উপায় নাই নহ কেনেকে নহ। খেদিবা আৰু বান্দৰ মানুহৰ নিচিনাই নহ।
না খেদিবলৈ উপায় নাই তে সেইটো জংঘলত থাকে এতিয়া জংঘল বিলাক কেতিয়াবা কাটি ছিঙি পেলাই নহ মানুহ বিলাক। আৰু সিহতৰ ইটো খাবলৈ। একো নাই সিহতি মানুহৰ লগত থাকিনো জীৱ জন্তুৱে ক'ত ভাল পায়।
সেইটোৱে। সেয়া সেইতো আহে নহ। সেই খনোটো ঘূৰি ফুৰে সিহঁতে ইঠাই বা সিঠাইলে। কথা ভাবিলেও বেয়া লাগে ন।
বেয়া লাগে কিন্তু।
ঠায়ে ঠায়ে যে হাতী বিলাক ওলাই হাতীৰ জাক শস্য খাই কুঁহিয়াৰ সেইটো মানে একো নাথাকে।
অ' আমাৰ এই মামাৰ ঘৰ আছে সেইটো চাইডে। মামা ঘৰৰ চাইডে ওলাই হাতী মানে কি হয়। এ তাত যোনখিনি মানে ধৰক তেওঁলোকৰ ঘৰৰ ওচৰত অকমান কাজিৰঙা হেৰি পৰে আৰু। অকমান আঁতৰত আঁতৰত বুলি। আপুনি ধৰক পোন্ধৰ বিশ কিলোমিটাৰ ধৰক। দহ পোন্ধৰ কিলোমিটাৰ তেনেকুৱা দূৰত পৰে এতিয়া মানে। কি হৈ যায় তাত যেতিয়া মানুহ বিলাকে সেই চাপৰি নিচিনা মাটিখিনি। তাত খেতি কৰে তাত যেনিবা অকমান তেওঁলোকক দিও দিয়ে আৰু। খায়ো খাই মেলি কি হয় তাত যেতিয়া খেতি মানুহে দাঙি ধৰে ধৰক। ধান খেতি এতিয়া কি খাব খাবই লাগিব তেতিয়া আমাৰ মামাহঁতৰ ঘৰৰ ফালে গুচি আহে মানে।
অ',।
আৰু গুচি আহি মানে তেনেকে অনিষ্ট নকৰে মানুহৰ ঘৰে ঘৰে সোমাই। কিন্তু ক'ৰবাত কুঁহিয়াৰ বাৰী পায় নেকি ক'ৰবাত কিবা পায় নেকি বা ধানৰ বিটাকে দুটা খাই গ'ল তেনেকে যায় মানে বা পঠাৰ ফালে কাৰোবাৰ কলগছ আছে নেকি কলগছকে খাই গ'ল
হয় দিয়া ন
সেইটোৱে বহুত সমস্যা আৰু কেতিয়াবা মানে কি হৈ যায় খাওঁতে খাওঁতে ধৰক ৰাতিপুৱাই যায় তেওঁলোক মানে আহে চাৰিটামান বজাৰ পৰা তাৰ পৰা ওলাই আঠটা চাৰে আঠটাত আমাৰ মামাহঁতৰ ঘৰ ওচৰ পাই যায়হি বা কেতিয়াবা ন
ইছলাম এইবিলাক আগত মানুহ জানো কৰিলেতো ক্ষতি মান অনিষ্টও কৰিব
উঊৈ হব নহয় নয় কেতিয়াবা ঘৰ ভাঙে কিছুমান ঘৰ কিন্তু বেছিভাগ তেওঁলোকে পথাৰেদি আহে।
উম
তাৰ পিছত আৰু কি হল কিন্তু, তেওঁলোকে এতিয়া কি কৰে ৰাতিপুৱা চাৰে তিনটামান বজাত তেওঁলোকে আকৌ উভতি যায়গে। তিনটা চাৰে তিনটাত মানে পোহৰে পোহৰে তেওঁলোক তাত পাই যায় আৰু তেওঁলোকক। কোজও বহুত ডাঙৰ নহয়
ডাঙৰ ডাঙৰ অসম
দূৰ হলেও শব্দ নাই একদম শব্দ নহয় আৰু আৰু এটা কথা মানে আপুনি জোনাকত আহিলেও আপুনি ধৰিব নোৱাৰে কাৰণ আন্ধাৰে হৈ থাকে ন ৰংটো যে তেনেকুৱা আপুনি টৰ্চ মাৰিবলৈহে গম পাব আৰু লগত মুখৰ আগতে ৰখি থাকিলেও আপুনি পটকে ধৰিব নোৱাৰিব।
নোৱাৰি নোৱাৰি ও মোৰ ভাবিলেই ভয় লাগে আমি নাই যে পোৱা নোপোৱা যে
নোপোৱা তাকে তাৰপিছত তেওঁলোক যায়গে কিন্তু, দিনত কেতিয়াবা কিছুমান খাই থাকোতে মানে ধৰিব নোৱাৰা সময়তটো ৰখি দিয়ে ইতিাই বাকীখিনি লগৰখিনি গুচি যায়
উম।
এটামান থাকি যায় সেই তেনেকে যদি দিনত থাকি গ'ল সেইটোৱে কিন্তু বহুত মানে দিগদাৰ কৰে এজনাই কাৰণ তেওঁ এতিয়া অ দল ভাঙি পেলাই। এতিয়া পোহৰ হৈ গল কোনো নাই লগৰ খিনিও নাই এতিয়া কলে যাব ইফালে মানুহও হুলস্থুল কৰি দিয়ে উঠি পেলাই মানুহতো ভয় কৰে।
ফৰেষ্টৰ মানুহ আহে নে নেকি কেনেকে খেদে
ফৰেষ্টৰ মানুহ মানে থাকে মাজে সময় কিন্তু, আমাৰ সেইফালে তেনেকে নাহে আহে বাৰু ৰাতি
তেন্তনে বহুত ভয় কথাটো তেতিয়া মানুহ বিলাক দেখোন ওলাবই নোৱাৰিব একো কাম বন। কৰিবলৈ মোৰ ভয়ে লাগিছে শুনা পাই
অ' নহয় তেনে অনিষ্ট নকৰে মানে কি হয় তেওঁলোক তেওঁ ক'বালৈ যায়গ গৈ পেলাই ৰাতিতটো ধৰক ওচৰে পাজ জংঘল জংঘল থাকে নহয় অকন বাৰি চাৰি এৰা বাৰী নিচিনা তাত সোমাই থাকে তাৰপিছত গৈ পেলাই যেনিবা ৰাতি হোৱাৰ লগে লগে আকৌ লগ হৈ পেলাই আকৌ বা গুচি যায় তেনে। কোৱা আৰু।
উম
আৰু তেওঁক অনিষ্ট নকৰিলে তেওঁও অনিষ্ট নকৰে।
মই সেইটোও শুনিছো বাৰু অনিষ্ট যদি তেওঁক নকৰে আগতীয়াকে তেওঁও নকৰে আৰু ন
অ', সৰব জান তেওঁ একেবাৰে বেয়া ত কব নোৱাৰে আপুনি যি খাবলৈ আহিছে খাই মেলি গুচি যাওক বুলি ক'লে আৰু আপোনাৰ সেই কিনাই ধানৰ কিনাই দিয়ে যাব আপোনাৰ ধানৰ বিটাটো হাত নিদিয়ে।
অ হয় নেকি
তেনেকুৱা কিন্তু, মানুহে বহুত। কৰে কিন্তু সেই চাপৰি চাইডে মানুহ বিলাকে অকণমান অনিষ্ট কৰা নিচিনাই কৰে কিন্তু কাৰণ তেওঁ তেওঁলোকৰ এতিয়া খাব কি সেইখিনি জেগাতে পাই যেতিয়া খায়ো কিছুমান বস্তুহে নোখোৱাকে থাকে। কিন্তু ভিডিঅ' বিলাকত যেনেকে দেখো তেওঁলোকেচোন বহুত অনু মানুহৰ ঘৰ দুৱাৰ ভাঙি মানে সেহাত তেওঁলোকৰ খং উঠি থাকে ন।
আৰু সেই অৱয়ছে সেইটো এটা কথা সকলো অমাত জীৱ হলেও তো জ্ঞানতটো সকলোৱে থাকে।
মোৰ মতে কি কৰিব লাগে তেওঁলোকৰ আৰু এটা কথা মই এতিয়া ভাবিছো হল কথাটো তথাপিও যে একদম ধৰক কোনোবাই গাঁৱৰ মানুহে মিলি কমেও একেবাৰে এশ ডৰশ যি পায় কলগছ নি পেলাই যদি সেই পেলাই পেলাই দিবগে পাৰে সেইটো জেগাত তেওঁলোকে খাই থাকিব। কিন্তু কিছুমান জেগাততো হাতীয়ে থাকে এশ ডৰশ আপুনি কলগছ নি কি কৰিব ইমান কম।
সেইটো এটা কথা।
কৰ পৰা বিচাৰি পাব ইমান খিনি।
সেইবিলাক জেগা লোকসকল মানে উ মানুহ বিলাক অভ্স্ত হৈ গৈছে যে তেওঁলোকৰ মানে এটা হেৰি হৈ গৈছে উভ্যাস হৈ গৈছে। ন আমাৰ নিচিনা মানুহ এইখিনিয়ে মানুহ গৈ পেলাই তাতে এ মানে কিবাহে ঘটিব গৈ।
অ' ন ন ৰাতি আপুনি বাহিৰত থাকিব নোৱাৰে আমি মানে কাণ নাই মানে কুকুৰে পথাৰ চাইডে খুব ভুকে। আৰু আমি ভুকিলে গম পাম এদিন মানে কি হৈ গ'ল আমাৰ মামাহঁতৰ ফালে কথা কৈছো আৰু মই আমি মানে তাতে আছিলো এতিয়া মানুহ আহা কৰি আছে হাতী ৰাস্তাই দি গৈছে ৰাস্তাইদি গ'লে কিন্তু বহুত মাৰাত্মক কাৰণ ৰা আতৰাই দি পেলে মানুহ এটা মোখৰ আগত পেলাই ঠয় তেও ছেছ পতককে পাৰ হয় জাব আমাৰ মামাহঁতৰ বাৰীদিয়ে গৈছে সোমাই পেলাই পথাৰলৈ পালেগে। ৰাস্তাই দি খোজ কাঢ়ি গয়-গয়।
হয় দিয়া ন তোমাৰ মানে মোটামুটি জ্ঞান অলপ আছে পাইছা যে তুমি। এই বনৰীয়া হাতীৰ বিষয়ে তাৰমানে আমি তেনেকে পোৱা নাইতো।
অ' উপায় নাই আৰু যত যেনেকে কি আৰু ন আৰু তেওঁলোকেও খাবই লাগিব।
তেনেকে থাকিব লাগিব মানুহ জন্তু সকলো লগা লগ লাগিয়ে তেনেকে থাকিব লাগিব। হয় নহয় আৰু কিছুমান জীৱ জন্তুটো আমাৰ ধৰা ইটোৱে সিটোৰ পৰিপূৰকো হয় বাৰু।
আৰু তাকে তাকে আমাৰ ইফালে আৰু এঘৰ মানুহ আছে তেওঁলোকৰো তেওঁলোক বহুত জংঘলৰ মাজেদি যাব লাগে মই জেগাৰ নামটো পাহৰিছো আচলতে।
উম।
তেওঁলোকৰ মানে হাতী সদায়ে ৰাতি তেওঁলোক ৰাতি হোৱাৰ লগে লগে পেচাপ কৰিবলৈ কোনেও বাহিৰলৈ নুঠে। আৰু আলহী গৈছিলে মোৰ দেউতা তেতিয়া কৈছে আপুনি একদম নুঠিব আৰু উঠিব লগা হলে মোক জগাব এনেকে মানুহজনে আৰু ভয়ো খাইছে এবাৰ বোলে তেওঁলে অ' হেৰি তামোল গছ এজোপা ভাঙি টুকুৰা এটা মাৰি পঠিয়াইছে একদম।
কৃষ্ণ।
কম জেগাত থাকে নেকি তেনেকুৱা জেগা।
উপায়তটো নাই কি কৰিব তেওঁলোকৰ তাতেই জন্ম তাতেই ডাঙৰ দীঘল হৈছে ন।
এইটো ৰাতি ভয়াৱহতাটো আপুনি চাওকচোন।
সেই তাকেতো মই তোমাক কলো ন আমাৰ নিচিনা মানুহ দেখোন কিবাই হব।
কিবা হবা উম, এতিয়া মই যে চাপৰি জগাৰ কথা কলো তেওঁলোকে মানুহখিনি দিনত ঘৰত থাকে ৰাতি মানে গছৰ ওপৰত ঘৰ খন বনাই লৈছে। ডাঙৰ ডাঙৰ গছৰৰ ওপৰত তেওঁলোকে মানে খেতি ৰখীয়া হৈ থাকে। সেই গছৰ ওপৰৰ পৰা হাতী খেদায় মানে। মানে এটা বস্তু পাই মানে বল্লম বুলি কয় মানে হেৰিটো টিঙৰ তাত জুই লগাই লৈ বল্লম
অ'।
মানে কাৱৰ নিচিনাকে বনাই লয় জোঙা।
অ'।
হাতীয়ে সেই বস্তু তে ভয় কৰে মানে তাত জুই লগাই লৈ পেলাই হাতী গালে দলিওৱা নিচিনা কৰে মানে। সেই বস্ত আগতে চাগে দলিয়াইছিলো এতিয়া মই নাজো জানো কিন্তু আগতে কয় আৰু তাত থকা মানুহে নাই নাই ওপৰতে থাকে তেওঁলোক গম নাপায় ন আৰু ডাঙৰ ডাঙৰ গছৰ ওপৰত ঘৰ বনাই লয়
ডাঙৰ ডাঙৰ গছো বোলে বগৰাাই দিব পাৰে দেখোন হাতীয়ে
কৰে তেওঁ নাজানে যে তেওঁ ইমান ডাঙৰ বুলি মাতে নিজৰ দেহাটো দেখা নাপায় পাই নহয়
উ সেইটয়ে সেইটয়ে
তাত বহুত ডাঙৰ ডাঙৰ পুৰাই পুৰাই মাটি খেতি কৰে মানে। বিঘাই বিঘাই গতিকে ইমান খেতি নষ্ট হবলৈ দিব নোৱাৰি। নহয় সেইটো কাৰণে ৰাতি ৰাতি মতা মানুহ খিনি তাত থাকেগে গৈ পেলাই কেতিয়াবা মাইকী মানুহ থাকেগে উম বহুত কষ্ট
কোন কছ্ত নেকি খেতি এটা শস্য় এটা কৰাৰ পৰা চপুৱালৈকে
উম আৰু পইচাও বহুত খৰচ কৰে নহয় আপুনি ৰখীয়া হবই লাগিব
শৰীৰৰ পৰিশ্ৰম থাকে তেতিয়াহে এটা শস্য ঘৰলৈ আহে।
এ নহ এতিয়া ধৰক আলু সৰিয়হ এইখিনি খেতি কৰিয়ে ছমাহ খেতি কৰিয়ে। এইটো অলপ দিন বহি দিয়ে নহ চাৰিমাহ ছমাহ।
সেইটোৱে সেইটোৱে।
পইচাতে তেওঁলোক অলপ দিন চলে।
লাই পলাই তোৰ ধৰক কোনোবা তোৰ পৰিয়াল বছৰটোও চলে
অ তেওঁলোকে আৰু বহুত ভাল ভাল খেতিয় গম পায়নে লাখ লাখ টকা তেওঁলোকে পইচা পায় ইনকাম হয় তাত আৰে সিমান খিনি টকা হাতীক পতকে দি দিওঁ। দিব নোৱাৰে নহয় দিয়ে তেওঁলোককো কিন্তু হলেও আৰু। এতিয়া মানুহে চলিবতো লাগিব নিজৰও পেটটো আছে ল'ৰা ছোৱালী আছে
চবৰে সংসাৰ থাকে ন পেটটোৰ কাৰণেতো মানুহে ইমান কষ্ট কৰে নকৰে জানো।
সেইটোৱে সেইটোৱে
মই কাৰোবাৰ চৰকাৰী চাকৰি আছে কাৰোবাৰ নাই নাথাককা কিন্তু তেনেকেই চলিব লাগিব
তেনেকে চলিব লাগিব।
অ দিয়া বাৰু দিয়া দিয়া
দিয়ক দিয়ক দিয়ক দিয়ক ঠিক আছে হ'ব
তোমাৰ।